হেল্লৌ,
কি খবৰ?
এইয়া খবৰ আছো আৰু। তোমাৰ?
অ' ভালেই মোৰো।
অ' ভাত খালা?
ভাত খালো তুমি?
আমিও খালো। এইমাত্ৰ খাই উঠিছো খাই তোমাৰ এইয়া মুখ হাত খিনি ধুই পেলাই আহিছো তাৰপিছত - তোমালৈ ফোন এটা কৰো বোলো হেইকাৰণে ফোন কৰিলো। এ তোমাৰ কি বনালে আজি? আহিকে লগতে গ'লো, আজি
কোৱা, কোৱা, কোৱা তুমি কৈ লোৱা।
আজি তোমাৰ দালি বনালোঁ, তাৰ পিছত তোমাৰ ডিম বনালো আৰু লগতে তোমাৰ মাংস অকণ আনিলে মাংস বনালো।
অ'।
তাৰমানে তোমাৰ দিন মাংস আনিছিলে তোমাৰ দিনতে, এতিয়া তোমাৰ দিম কাৰী বনালো আৰু হেয়া অকমান আছিলে আৰু।
আছিলে অ', গ'ম পাইছো, আমাৰ আছিলে আজি নৰ্মেল মানে গৰমত খাবলে মন নাযায় ঐ ইমান হেবি।
সেইটো হয় বাৰু।
আমাৰ দালি আৰু আজি আলু পিটিকা আৰু দিম তিনটা।
অ', তেনেকে খাইও ভাল লাগে।
ভাল লাগে কেতিয়াবা কেতিয়াবা অ', কিমান আৰু হেৰি দি খাম মচলা দি খাম। গৰমত।
সেইটোৱে সেই-সেইটোৱে সেইটোৱে তাৰমানে তোমাৰ কি হয় এনি টাইম মছলাাবলাক খাই থাকিব মন নাযায় তোমাৰ বেছি, আজি তোমাৰ মানে দিনত আলহী আহিছিলে সেইটো কাৰণে তোমাৰ দিনত আনিলে। মাংস, তোমাৰ আলহী আহি আমাৰ আলহী আহিছিলে। সেইটো কাৰণে তাৰ পৰা তোমাৰ অলপ থাকি গ'ল আৰু সেইটো কাৰণে, এনেই তোমাৰ উম, মানে সদায় এনেকে অনা নহয় কাৰণ, তোমাৰ সদায় আৰু মাংস খাই থাকিব মনো নাযায় দিয়াচোন ন'।
অ'।
সেইটো কাৰণে।
আমাৰো
বাকী এনেই পঢ়া-শুনা চলি আছে ন'?
অ', পঢ়াশুনা চলি আছে মোৰ, স্কুলো হৈ আছে।
আজি ক'বালৈ ওলাই গৈছি আজি ক'বালৈ ওলাই গৈছিলা নেকি এনেই?
আজি স্কুলৰ পৰা আহি পেলাই শুলো, শুই উঠি পেলাই মানে গৰমো ইমান দিছে নহয়। ক'লে যাবা কোৱাচোন?
সেইটো হয় বাৰু।
আবেলিকে এনেই পিছফালে অলপমান ওলাই পেলাই এনেই বহিছো বতাহত বতাহ মাৰিছিলে যে বা কী তেনেকে যোৱা হোৱা নাই এতিয়া।
সেইটো সেইটোয়ে ক'লো আৰু তোমাৰ গৰমত যাব মন নাযায় কাপোৰ পিন্ধিব মন নাযায় ইমান গৰমত, একে তোমাক সেইটোৱে তোমাৰ একেবাৰে ৰ'দততো অকণমান মানে কি আৰু সন্ধিয়া হ'লে তোমাৰ ৰ'দটো পাঁচটা চাৰে পাঁচটালৈকে ৰ'দ তোমাৰ থাকেই, ছটা মানতহে তোমাৰ সেইটোৱে ৰ'দটো তোমাৰ ছটামানতহে ক'মে তেতিয়া অকণমান ওলাই যাব মন যায় আৰু। তেনে-তেনেকুৱা হয়। সেইটোৱে মই মানে ভাবিছিলোঁ তোমাৰ আমি ধৰা আজি মানে কি হয় আজিকালি তোমাৰ বহুত ওচৰতে এনেকুৱা অফিচবিলাক থাকে ন' অফি অফিচ বিলাকত মানে তোমাৰ তোমাৰ মানে কি খাদ্য কিছুমান বনাই বনাই দিব লাগে, এনেকুৱা মানে ৰেচিপি কিছুমান বনাই বনাই দিব লাগে, এনে তিকে আমি ভাৱিছো তুমিয়ো যদি মিলি পেলাই আমি যদি ঘৰতে বনাই বনাই এনেকে দিব পাৰোঁ ভাল ভাল খাদ্য। তুমি এনেই স সহযোগ কৰিব পাৰিবা নেকি মোৰ লগত?
পাৰিম পাৰিম মইতো ভালে পাওঁ বস্তু বনাবলে।
বনাবলৈ ভালেই পোৱা ন?
ভালেই বা ইমান বনাব নোজানো, কিন্তু মানে যিখিনি বনাও আৰু ঠিক-ঠাক বনাও। ভাল লাগে বনাই পেলাই শিকিও ভাল লাগে মোৰ বনাবলে।
সেইটোৱে, সেইটোৱে, আৰু এনেও ছোৱালী মানুহ পিছলৈ কামত আহিবই, বনা মানে কি আৰু বনাব লাগিবই নিজ জে যিহেতু বনাবই লাগিব ন পিছলৈও। সেইটোয়ে আৰু, তোমাৰ মানে কি হয় বনাবলৈ মানে ভাল লাগে আৰু যোন বিলাক মানে খাদ্য মানে কি হয়, ধৰা মাটি দালি সৰু আলুগুটি ভাজি বা তোমাৰ কচু পুলি এনেকুৱা বলিয়ৰা মাছ লাও এইবিলাক বস্তু যদি বনাই পেলাই আমি এনেকৈ মানে দিওঁ। মানে তেনেকৈ এই খানাটো যদি দুপৰীয়া মানে ওচৰতে মানে আমাৰ ওচৰতে মানে ব্লক আছে এনেকুৱা হেৰি আছে, তাত মানে তোমাৰ দূপৰীয়া হ'লে খানা মানে হোটেলত বিচাৰি যায় ন।
আচ্ছা, আচ্ছা।
সেইটো কাৰণে মানে আমি যদি এনেকে ঘৰতে বনাই পেলাই দি দিওঁ, তেতিয়া তোমাৰ মানে আমাৰ ল'ব মানে। মোক মাজত ঘৰতে ধৰা আমি দুইজনী মিলি পেলাই খানাটো বনালোঁ তোমাৰ, তুমি ধৰ তুমি যোনটো ভাল পোৱা ধৰা তুমি ক'লা যে আজি মই এইটো ভাল পাওঁ এনেকৈ মই বনাব বিচাৰিছোঁ তেনেকে বনাওঁ। তেতিয়া তুমিও ধৰি বনা লা আৰু, ময়ো ধৰক এ বনালোঁ তেনেকৈ মিলি পেলাই দুইজনীয়ে বনালোঁ, বনাই কৰি আমি তাত দি দিলো আৰু, বেছি যিহেতুকে দূৰ নহয় মানে ওচৰতে হয় আমাৰ ব্লকটো। মানে বেছি দূৰ নহয় মানে তোমাৰ। হে এতিয়া মানে হোটেলতে খাই থাকে। আৰু হোটেলৰ খানাবিলাক ধৰাচো ন ইমান ভাল নহয়, মচলাই সেইটোৱে তোমাৰ ধৰা মচলা ইউজ কৰে, আৰু লগতে তোমাৰ থাকি যোৱা তেলবিলাক ব্যৱহাৰ কৰে। তেনেকুৱা ধৰণৰ মানে ঘৰুৱা সেই খাদ্যৰ নিচিনা নাপায়টো দিয়াচোন।
আৰু ঘৰত খানাটোতো এনেও ভালেই ন, বেলেগতকে এনেও ভালকে বনোৱা হয়।
সেইটোৱেই। তোমাৰ এতিয়া ধৰক ঘৰত আমি যেতিয়া বনাম, আমাৰতো খাদ্যখিনি ভালেই হ'ব। তোমাৰ ধৰা সেইটোৱে ধৰা, তুমি ধৰা তুমি মই মিলি পেলাই দুইজনীয়ে বনালোঁ। আৰু আমাৰ ওচৰতে আমাৰ বাৰী আছেই ধৰা। পিছফালে আমি তোলা এতিয়া গৰমতো কলপচলা মানুহে খায়ে, কঠাল গুটি লগ ক'ত ক'ল পচলা তেনেকে ধৰা
অ'।
এতিয়া তোমাৰ প্ৰায় থাকিবই, লগতে তোমাৰ- আৰু ঢেক আৰু ঢেক থাকিলে তোমাৰ কচু পুলি গাজ টেঙা ঢেৰ পোৱা যায় সেইটো ধৰ বনালে তোৰ গাছ এতিয়া গৰমত মানুহে তেনে এনেকুৱা ধৰণৰ টেঙা বস্তুটো খাবলৈ মন কৰে।
টেঙা খাই ভালে পায়।
ভালেই পায় সেইটোৱেই আৰু ধৰা মাছ দি দিলোঁ তেনেকে মানে আৰু বনাই মানে ভাল লাগে ন, মই ম আচলতে মানে কিহৰ কাৰণে কৰিব বিচাৰিছোঁ মানে বনাই ভাল পাওঁ মানে তোমাৰ বনাই পেলাই যেতিয়া খাদ্য টো মানে ভাল হয় মানে আনক আনকো খুৱাই পেলাই ভাল লাগে ধৰাচোন ন।
ভাল লাগে অ মোৰো তেনেকা হয়।
ওম তুমি চাগৈ কিবা কিবি তুমি কে কেক চেক, তুমি কেক চেক
বনাও বনাও মই, অ বনাও মই কেক চেক বনাও এইবিলাক।
অঁ তুমি ঘৰতে তেনেকৈ মানে কোনোবাই বিচাৰিলে চাগৈ দি দিয়া ন গৈ কেক বনাই পেলাই তুমি
দিওঁ দিওঁ দিওঁ অ।
তোমাৰ ধৰা এটা কেকততো এতিয়া আজিকালিতো তোমাৰ এক কেজি ওজনৰ কেকটোত চাৰিশ মান লয়।
এ চাৰিশ এক কেজিৰটো চাৰিশ।
চাৰিশ এতিয়া তোমাৰ ধৰাচোন তেনেকে কেকটোও তুমি বনাই দি থাকা, কেকটোও তোমাক কোনোবা অৰ্ডাৰ দিলে তেনেকে চ চিনাকি হ'লে আকৌ অৰ্ডাৰ পালে কেকটোও বিক্ৰী কৰিলা তেনেকে তোমাৰ হা আৰু পা পাৰি আৰু বনোৱাবটো সেই তোমাৰ মানে ৰেচিপি আছে বনাওঁ বুলি ক'লে ধৰাচোন এটা এটা মনলৈ আহি থাকিব পিছলৈ ন। তোমাৰ ইমান ধুনীয়া ধুনীয়া ধৰা বস্তু বনাব, তুমিও জনা ময়ো ধৰ তাৰমানে বনাই ভাল পাওঁ যে সে টো কাৰণে ব মানে বনাবলৈ মন যায় তাৰমানে সেইদিনাখন ক'লে যে এনেকে এনেকে মই আমি গাঁৱলীয়া খাদ্য খাই বহুত ভাল পাওঁ, আমিতো এতিয়া হোটেলতে খাই আছো এনে কে যদি আপোনালোকে কোনোবা পাৰে, আমাক এনেকে দিব পাৰে আমি ভাল এটা পইচা দিম এনেকে বুলি ক'লে।
অ।
তেতিয়া মই ভাবিলোঁ, অঁ হয়তো আমিতো এনেই থাকোঁ থকাতকৈ আমি যিহেতুকে বনায়ো ভাল পাওঁ। সেইটো আমাৰ ঘৰতো খোৱা হ'ল লগতে আমি তেওঁলোককো বনাই পেলাই অফিচত আমি দু পৰীয়া সময়তো দি দিলো।
ওম পাৰিলা নেকি? আৰু ভাল লাগিলে আৰু হেৰি কৰিব পাৰে মানুহে।
অ আৰু কোনোবাই ধৰা সেইখিনিয়ে যেতিয়া খাই ভাল পাব তোমাৰ খাদ্যটো অ। খাদ্যটো ধৰ ভাল হ'ব, ভাল হ'লে তোমাৰ আকৌ কোনোবাই পিছ চাইলে তেওঁলোকেইটো ক'ব।
অ।
তেতিয়া আৰু তোমাৰ অৰ্ডাৰ ল'ব পাৰিম আমি।
পাৰিম বুজিছো বুজিছো।
সেইটোৱেইটো।
পাৰি তেনেকে বনাব।
বনাবলৈ তেনেকে কৰিলে তোমাৰ ভাল হ'ব ন?
অ, অ অ অ যিহেতু ইমানো ইমা আমাৰ হেৰি নাই ন কাম নাই আমি ব বনাই ভালেই পাওঁ।
সেইটোৱেই সেইটোৱেই তোমাৰ ধৰা বনাই ভাল লাগে খ খুৱাই অ ভাল লাগে আৰু মানে নিজে ভালপোৱা কামটো কৰিবলৈ ইমানো এলাহ নালাগে
এলাহ নালাগে অ মন যায় কৰিবলে মানে
সেইটোৱেই মন যায় তোমাৰে ধৰাচোন যিমানেই গৰম হওক, যিমানেই ঠাণ্ডা হওক যেতিয়া মানে ভাল পাই ধৰক সেইটো বস্তু ভাল পাওঁ বনাই কৰি ভাল পাওঁ, তেনেকুৱা ধৰ বনাবলৈ মন যায় মানে
উম
এনেকুৱা হয় আৰু সেইটো আৰু তুমি লগতে কেক টোতো বনোৱাব জানা কেকটো তুমি ধৰা ত তেওঁলোকৰ কোনোবা চিনাকি কাৰোবাৰ বাৰ্থডে' ওলালে ল'ৰা-ছোৱালী কাৰোবাৰ কিবা ওলালে তেওঁলোকে অৰ্ডাৰ কৰিলে বোলে অঁ আমি কৈ দিলো যে এনেকে কেকো বনোৱা হয় আপোনালোকক লাগিলে কেকটো অৰ্ডাৰ দিব পাৰিব আমাৰ এও বিষ মানে বনায় তেতিয়া ধৰা আৰু কাচ ষ্টমাৰ বাঢ়ি যাব, তুমিতো এতিয়া ঘৰৰ কাষৰখিনিক দিয়ে আছা বনাই অৰ্ডাৰ দিলে তুমি দিয়াই। এতিয়া ধৰা আকৌ তেওঁলোকৰ কাৰোবাক লাগিলে তেতিয়া তুমি কেকটো তেনেকৈও অৰ্ডাৰ ল'ব পাৰিবা
অ ভাল হ'ব আৰু তেতিয়া
ভাল হ'ব সেই সেইটোৱে মানে ধৰাচোন সৰুৰে পৰা মানে আমি যেতিয়া চলাই যাম ব্যৱসায়টো তেতিয়াহে আমাৰ ধৰা মানুহ যিমানেই চিনাকি থাকিব তিমানে আমাৰ মানে বাঢ়ি যাব আৰু মানে ব্যৱসায়টোও বাঢ়ি যাব কাৰণ তোমাৰ এতিয়া যদি ঘৰৰ কাষৰ আৰু কেতিয়াবা ধৰা কোনোবা যদি মানে ধৰা হোটেল চোটেল বন্ধ থাকে আৰু কোনোবা মানুহে তেনেকে আমি অৰ্ডাৰ কৰিব। বা আমি প্ৰথমতে ধৰা ঘৰতেই বনালোঁ পিছলৈ আমি এখন মানে ডাঙৰ ৰুম এটাই লৈ ললোঁ।
অ' যেতিয়া বেছি মানুহে গম ল, বেছি অৰ্ডাৰ আহিব তেতিয়া
সেইটোৱেই আৰু আমাৰ মানে কি হয় ৰাস্তাৰ কাষতে ঘৰ হয় ন। তাত মানে তোমাৰ উম দোক ৰুম চুম মানে মানুহৰ বনাই থোৱা আছে বহুত দোকান আছে তেনেকুৱা ধৰ ৰুম চুম ল'বলৈ তাৰ মানে তোমাৰ সুবিধাও আছে।
অ'
তেনেকে ধৰা গেছ-চেছ গেছ চেছ লৈ পেলাই তোমাৰে তাতে আমি তাতো বনাব পৰা যায়। তেনেকে ধৰা বনাই কৰি দিবলৈ হেৰি কৰা। আৰু তুমি এনে কি কি বনাই ভাল পোৱা?
মই বনাইতো ইমানতো তেনেকে বনাব নোৱাৰোঁ। সেই কেক চেক বনাও তাৰ পিছত এনেকে মই ফাষ্ট ফুডো বনাও আৰু কিবা কিবি মানে এনে ৰ'ল চল, ম'ম' চ'ম' এইবিলাক বনাও মই, ভাতৰ মই পনিৰ চনিৰ বনাব জানোঁ আৰু ধুনীয়াকে।
অঁ পনীৰটো বনাই মানে ভাল লাগে তোমাৰ পনীৰ। খাবলৈও তোমাৰ ধৰক সেইটোও বহুতে বিচাৰে বৃহস্পতিবাৰে ধৰা পনীৰটো
কে যে বনাই যে পনীৰ তেনেকে বনাব জানোঁ ভালকে মই পনীৰটো
অ' সেইটো ভাল লাগে সেইটোও ধুনীয়া হয় নহয় তোমাক মানে অঁ খাবলৈ ভাল লাগে সেইটো তোমাৰ পনীৰটোতো বৃহস্পতিবাৰে পনীৰ ধৰ বিচাৰিলে আমি তে তিয়াও বোলে বৃহস্পতিবাৰে পেলালোগে পনীৰটো বনাই দিব পৰা যাব। তাৰ পাছত ধৰাচোন তোমাৰ আৰু কি কি ম'ম' ম'ম' ধৰা আমি মানে ম'ম' বেছি কাইলে মানে কি হ'ব ম'ম'টো আমি সন্ধিয়া সময়ত দিলেহে ভাল হ'ব।
ইয়েচ ইয়েচ ইচ সন্ধিয়া টাইমত মানুহ বিলাকে খাই ভাল পায় এনেকে কিবা স্নেকস টাইপৰ সন্ধিয়া এনেও খাবলৈ বহুত মানুহ ওলাই যায়েই।
ওলাই আহে সেইটোৱেই তোমাৰ মানে কি হ'ল
প্ৰায় খাব পাৰিব আৰু ওচৰত থকা বিলাকে
সেইটোৱে সেইটোৱে- তোমাৰ আজিকালিতো ম'ম' এক প্লেটত ষাঠি টকা লয় তোমাৰ।
অ'
ষাঠি টকা তোমাৰ ম'ম' এপ্লেটত ষাঠি টকা হৈ যায় তোমাৰ সেইটো কাৰণে মানে একো নাই আমি যিহেতুকে দুয়োজনীয়ে বনাই কৰি ভাল পাওঁ। সেইটো কাৰণে তুমিও মানে কথাটো পাতিবা ঘৰত ধৰা তুমিও মানে কি কৰা তুমি ক'বা কথাটো। তো ময়ো বাৰু তোমাক সেইটো কাৰণে ফোন কৰিলোঁ একো নাই তুমি পাৰিলে এদিন আমাৰ এইফালে আহিবা। সোনকালে যিমান পাৰোঁ সোনকালে আৰম্ভ কৰি দি সোনকালে আমি যিমান পাৰোঁ কামটো মানে বনোৱা কৰা এইবিলাক ষ্টাৰ্ট কৰি দিম ন।
ঠিক আছে ঠিক আছে হ'ব।
ঠিক আছে বাৰু দিয়া।